অ
অ' শুনা পাইছা নে নাই।
উম শুনিছো -শুনিছো মোৰ মাত টো শুনিছা নে।
অ' শুনিছো -শুনিছো কি কৰি আছা?
এইয়া তোমাৰ এই চাহ পানী খাই এনেই বহি আছিলো তুমি কি কৰিছা?
অ 'এই মই তোমাৰ বিচনাত শুইয়ে আছিলো অকণ। বাকী চাহ তাহ খালা।
এইয়া খাই আছো খাই আছো তুমি খালা নে?
এই মই তোমাৰ শুই উঠাই নাই উঠিছোঁহে আৰু।
অ' অ'
উম, বাকী ভাত পানীতটো হ'ল নে খোৱা?
উম ভাত পানী নাই হোৱা দেই, বনাই আছে খাম আৰু অকমান দেৰিকে। তোমাৰ খবৰ খাতি কোৱাচোন?
খবৰ খাতি ভালেই ভালেই বাৰু দেই, তোমাৰ কেনেকুৱা?
মোৰো ভালেই ভালেই, আজি মানে তোমালে মই ফোন এটা কৰিলো মানে তোমাৰ বিষয় এটাৰ ওপৰত আলোচনা কৰিব লগীয়া আছিলে। অ' এ এতিয়া আমাৰ বৰ্তমান সমাজত যে চলি আছে কিছুমান ভুৱা বাতৰি এই ভুৱা বাতৰি বিলাক যে মানুহে কিমান সহজে বিশ্বাস কৰি লয়, সেই তাৰ ওপৰতে অকমান পাতিম বুলি ভাবিছিলো।
অ' তাকে ভালে কৰিছা ভালে কৰিছা বাৰু দেই তাকে মই বেয়া পোৱা নাই বাৰু বিষয়টো। কাৰণ এতিয়া কি হৈছে আমাৰ ফেক নিউজ বিলাকে আমাৰ সমাজখন বহুত দূৰ পিছুৱাই লৈ গৈ আছে। গতিকে ভালে লাগিব এইটো বিষয়ৰ ওপৰত আলোচনা কৰি, বাৰু আৰম্ভ কৰা চোন বাৰু।
হয়, আচলতে এই ভুৱা বাতৰি বিলাকনো কি? এইবিলাক আচলতে সত্যৰ ওপৰত প্ৰতিষ্ঠিতই নহয়, ভুৱা বাতৰি মানে কি মিছা বাতৰি। হ'লেও মানে আজিকালি কি হৈছে, সমাজত যিমানে শিক্ষিত লোক থাকিলেও তেওঁলোকে মানে এই ভুৱা বাতৰিসমূহ মিছ বাতৰি বুলি জানিও তেওঁলোকে বিশ্বাস কৰে। এতিয়া এই হা এই বাতৰিবিলাক প্ৰধানকৈ আমাৰ প্ৰচাৰ হয় ছচিয়েল মিডিয়াত
হয়।
চাবাচোন আমাৰ ধৰা বিভিন্ন ধৰণৰ চচিয়েল মিডিয়া গ্ৰুপ থাকে, এতিয়া আমাৰ খন গাঁৱৰে হওঁক আজিকালি প্ৰতিখন গাঁওৰে তোমাৰ হোৱাটছপ গ্ৰুপ খোলে। ধৰা গাঁওখনৰ উন্নয়নৰ কাৰণে খোলে, কিন্তু তাত কিছুমান মানুহে কি কৰে। কৰ'বাৰ পৰা কিবা এটা যদি ভুৱা বাতৰি পায়, সেই বাতৰিটো সেই গ্ৰুপত প্ৰচাৰ কৰি দিয়ে। যাৰ ফলত কি হয় মানুহে সেইটো সত্য বুলি ভাবি লয়। এতিয়া আমাৰ গাঁৱত তে আজি কেইদিনমান আগত তেনেকুৱা এটা ঘটনা ঘটিছে, আচলতে বাতৰিটো আমাৰ গাঁৱত ওলোৱা নাই। আমাৰ কাষৰ গাওখনত ওলাইছিলে, যে ৰাতি কি হ'ল কিছুমান মানুহে এই নিজৰ মনোৰঞ্জনৰ কাৰণে কি কৰিলে গাওঁ খনৰ পৰা এটা ভিডিঅ' ফুটেজ ল'লে আন্ধাৰত। তাৰপিছত তাত কি কৰিলে এ আইৰ দ্বাৰা জেনেৰেট কৰি কিছুমান মানে এ ভূতৰ নিচিনা প্ৰতিছবি তাত উলিয়াই দিলে। মানে ভিডিঅ' টো এ কচোৱেলি এই আইত বনাই দিলে। তাৰ পিছত আমাৰ গাঁৱৰ গ্ৰুপত দি পেলাই কি কৰিলে কাষৰ গাঁও খনত ভূত ওলাইছে, আমি কালি ৰাতি দেখিছিলো। এনেকে মানে এটা ভুৱা বাতৰি প্ৰচাৰ কৰি দিলে। তাকেতো এতিয়া চোৱা আমাৰ গাঁৱৰ মানুহ খিনিতো একদম সহজ সৰল মানুহ। তেওঁলোকে মোবাইল ফোনৰ গুৰুত্ব মানে, মোবাইল ফোনৰ ভূমিকা আচলতে এটাই বুজি পায় আমি দূৰ দূৰণি মানুহৰ লগত কথা পাতিব পাৰো, কিছুমান নজনা কথা আমি সেই এ চচিয়েল মিডিয়াত আমি বুজ জানো।
হয়।
সেই কথাটোহে তেওঁলোকে বুজি পায়, কিন্তু এইবিলাক এ আই ভিডিঅ' কিবা ভিডিঅ' এইবিলাক তেওঁলোকে বুজি নাপায়। তেওঁলোকে যেতিয়া এই গ্ৰুপত ভিডিঅ' সমূহ দেখিলে যে কাষৰ গাওঁত ভূত ওলাইছে বুলি যেতিয়া ভিডিঅ'টো পালে, তেওঁলোকেটো সঁচা বুলি ভাবিলে। তেওঁলোকে হয়তো সঁচা বুলি নাভাবিলে হেঁতেন যদি তেওঁলোকে অকল মুখেৰে ক'লে হেঁতেন বা গ্ৰুপত মেছেজ দি দিলে হেঁতেন কাষৰ গাঁৱ খনত ভূত ওলাইছে কিন্তু সেই যিকেইজনে মানে ধেমালি কৰিবলৈ এইটো কাম কৰিছে, তেওঁলোকেটো এ আই ভিডিঅ'টো তাত দি দিলে গ্ৰুপত। মানুহে তেতিয়া সঁচা বুলি ভাবিবলে ল'লে যাৰ ফলত কি হ'ল তেওঁলোকৰ মানে সেই মনত এটা ভয়ৰ সৃষ্টি হ'ল গোটেই অঁ গোটেই গাঁওৰ মানুহখিনিৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি হ'ল যে এইটো সঁচা কথা কাষৰ গাঁওখনত ভূত আছে। যাৰ ফলত কি হ'ল মানুহবিলাকে ৰাতি ওলাবলৈ ভয় কৰিব ভয় কৰিলে। আকৌ কি হয় সৰু-সৰু ল'ৰা-ছোৱালী বিলাককো সেই কথাটোকে শুনাই-শুনাই তেওঁলোকৰ কামটো কৰে। এতিয়া ধৰা ল'ৰা-ছোৱালীয়ে আজিকালি ভাত খাবলৈ ইচ্ছা নকৰে, শুবলৈ নিবিচাৰে। এ অকল মোবাইল চাবলৈ বিচাৰে তেতিয়া তেওঁলোকে কি কৰে বেছি মোবাইল চাই থাকিলে কাষৰ গাঁৱত ভূত আছে সেইটো লৈ যাবহি। এনেকুৱা ধৰণৰ কিছুমান অদৰকাৰী কথা কৈ সেই ল'ৰা-ছোৱালীৰ মনতো এইবিলাক ভুৱা বাতৰি বা অন্ধবিশ্বাসৰ যিবিলাক হেৰি সেইবিলাক মনত সোমোৱাই দিয়ে। ভূৱা বাতৰিতো নো কি সেইটো আচলতে অন্ধবিশ্বাসতে পৰে কাৰণ সেই ভুৱা বাতৰিত কিছুমান মিছা বাতৰি প্ৰচাৰ কৰে। এতিয়া চোৱা সেয়া ভূতৰ কথা তাত প্ৰচাৰ কৰি দিলে। আমাৰ গাঁৱৰ মানুহৰ মনত সেই মানে সেইটো সোমাই গ'ল আৰু মন নত এইটো কেতিয়াও উলিয়াব নোৱাৰে তেওঁলোকে। তেওঁলোকক যিমান বুজালেও সেইটো বুজি নাপাব কাৰণ তেওঁলোক একদম সহজ সৰল লোক। তেওঁলোকক যদি আমি এআই ভিডিঅ' বুলিও কওঁ তেওঁলোকে ভাবিব এ এআইত জানো এনেকে ভিডিঅ' ত বনাব পাৰে এআইত তেনেকুৱে ভূত-চূত কেতিয়াও বনাব নোৱাৰে সেইবুলি ভাবিব। কিন্তু আচলতে হৈছে কি কিছুমান মানুহে নিজৰ মনৰ ফূৰ্তিৰ কাৰণে এই মানুহ বিলাকক অন্ধবিশ্বাস আৰু ভুৱা বাতৰি কবলত মানে দিনক দিনে পেলাই আহিছ ছে। আচলতে কি হয় এতিয়া সেই সৰু ল'ৰা-ছোৱালীখিনিয়ে যে তোমাক মাক-দেউতাকে যে ভয় খুৱাব যে ভাতকেইটা খা নহ'লে ভুতে লৈ যাব। সৰু ল'ৰা-ছোৱালীখিনিৰ মাইণ্ডটো এনেকুৱা তেওঁলোকে চা চাবা চোন আমি যি কথা কওঁ সেইবিলাককে শুনি-শুনি তেওঁলোকে অনুসৰণ কৰে। আচলতে সৰু ল'ৰা-ছোৱালীবিলাক ভাতৌ চৰাই নিচিনা। তেওঁলোকক আমি যিটোকে কওঁ সেইটোকে তেওঁলোকে শুনে, সেইটোৱে মানে কবলৈ বিচাৰে। সেই ক্ষেত্ৰত সৰু ল'ৰা-ছোৱালী খিনি মনত যে ভূতৰ এই ভয়টো সোমোৱাই দিলে। এই ভয়টো কিন্তু সহজে উলিয়াব নোৱাৰিব কাৰণ একদম সৰু বয়সতে তেওঁলোকৰ মনত যে এই ভয়টো সোমোৱালে। সেইটো তেওঁলোকৰ ডাঙৰ হোৱালৈকে থাকি যাব। সেই ক্ষেত্ৰত চাবা চোন আজিকালিৰ যিখিনি ল'ৰা-ছোৱালী সেইবিলাক এইটো বৰ ভয়াতুৰ হয় ৰাতি তোমাৰ কৰবালৈ যাবলৈ ভয় কৰে। এতিয়া সন্ধিয়া কালতে চাবা চোন বা তোমাৰ আঠটা, নটামান বজাত যদি তোমাৰ ইমাৰৰ্জেঞ্চি দোকানলৈ যাব ল গীয়া হয় তেওঁলোকক যদি দোকানলৈ পঠিওৱা তেওঁলোকে কিন্তু নাযায় তেওঁলোকে কি কৰিব লগত মোৰ লগত ব'ল নহ'লে মই নাযাওঁ, মোৰ ভয় লাগে, ভূত ওলাই এনেকুৱা ধৰণৰ এনেকুৱা ধৰণৰ কিছুমান অদৰকাৰী কথা তেওঁলোকৰ মনত সোমোৱই দিয়ে। সেই ক্ষেত্ৰত চাবলৈ গ'লে আচলতে ভুৱা বাতৰিতো বহুত এ এটা বেয়া বস্তু। এইবিলাকতো আচলতে শিক্ষিত মানুহে বিশ্বাস নকৰেই। এতিয়া আমাৰে গাঁৱৰ কথাটো ভাবা চোন আমাৰ গাঁৱত যে এনেকুৱা এটা ভুৱা বাতৰি প্ৰচাৰ হৈ আছে। এখন যদি শি ক্ষিত সমাজে গম পায় যে আমাৰ গাঁৱত এতিয়াও এইবিলাক বিশ্বাস কৰে তেতিয়া আমাৰ হাঁহিব নে নাহাঁহিব কোৱা চ
নিশ্চয় হাঁহিব, নিশ্চয় হাঁহিব।
ক্ষেত্ৰত আমিও মানে লজ্জাজনক হ'ব লাগিব। এতিয়া দুই এজন অশিক্ষিত মানুহৰ কাৰণে কি হ গাঁওখনত থকা শিক্ষিত মানুহেও লাজ পাবলগীয়া হয়। এতিয়া শিক্ষিত কেইজনেতো বিশ্বাস নকৰে কিন্তু যিকেইজন এসিক শিক্ষিত মানে অশিক্ষিত মানুহ তেওঁলোকে কিন্তু এইবিলাক বিশ্বাস কৰে। এতিয়া আচলতে এই ফেক নিউজ বিলাকত কি কৰে ভুৱা খবৰ বিলাকত কিছুমান অদৰকাৰী ভুৱা বাতৰি তেওঁলোকে প্ৰচাৰ কৰে যাৰ ফলত মানুহৰ মনত বিভিন্ন ধৰণৰ ভয় ভাৱ বিভ্ৰান্তি এইবিলাক সৃষ্টি হয়।
অঁ!
সেই ক্ষেত্ৰত চাবলৈ গলে মানুহে এই ভুৱা বাতৰিতটো প্ৰচাৰ নকৰাই ভাল যিকেইজনে ফু কি কাৰণে কৰিছে তেওঁলোককো এইটো শাস্তি আচলতে দিব লাগে এইবিলাক কৰাটো একেবাৰে ভাল কাম নহয়। মানুহে এই ভুৱা বাতৰি প্ৰচাৰ এই কাৰ্যকলাপটো একেবাৰে বন্ধ কৰি দিব লাগে। এই অদৰকাৰী কিছুমান নিউজ প্ৰচাৰ কৰাতটো কেতিয়াও ভাল হব নোৱাৰে মানুহৰ মনত ভয় সোমোৱাই দিয়া বিভ্ৰান্তি সৃষ্টি কৰা এই কাম বিলাক মই কেতিয়াও মানে ভাল বুলি নাভাবো, তুমি কি ভাবা, এই ভুৱা বাতৰি বিলাক যে মানুহে প্ৰচাৰ কৰিছে। এইবিলাক তুমি ভাল বুলি ভাবা নে বেয়া বুলি ভাবা এতিয়াতো চোৱা এইবিলাক জল জল পট পটকৈ আমাৰ মাজত চে সেইবিলাক মানে প্ৰমাণ আমি পাই গৈছো ভুৱা বাতৰি ফলত কি কি হয়, সেই ক্ষেত্ৰত তোমাৰ মতামতটো আগবঢ়োৱা চুন বাৰু।
এতিয়া আচলতে যিবিলাক ফেক নিউজ বা ভুৱা বাতৰি সেইবিলাক আচলতে মইতো কেতিয়াও ভাল বুলি ক'বই নোৱাৰোঁ।
অ।
আৰু এই ভুৱা বাতৰি বিলাকে কি কৰে আমাৰ সমাজখনক বহুত দূৰ পিছুৱাই আনে নহয় গম পাইছা নাই। এতিয়া তোমাৰ ভুৱা বাতৰি বুলিলে বুলি কলেতো এতিয়া তোমাৰ নিজেই ইচ্ছাকি শুদ্ধ ভাৱেটো সেইবিলাক কৰে ন, তোমাক নিজে তোমাৰ তুমি এতিয়া কৈছা যে এ আইৰ দ্বাৰা এ আই দ্বাৰা ভিডিঅ বিলাক বনাই। ইয়াৰ দ্বাৰা ভিডিঅ যোন বিলাক জেনেৰেট কৰে। তাৰপৰা ইচ্ছ ইচ্ছাকৃত ভাৱে মানে বা জানি বুজি সেই ভিডিঅ বিলাক ছচিয়েল মিডিয়াত আপলোড কৰে এটা নিউজ বনাই। গম পাইছান নাই, সেইবিলাক কেলে কৰে কাৰণ সিহঁতে তোমাৰ কেইটামান ভিউচৰ কাৰণে বা তোমাৰ সেই তোমাৰ যিখিনি মানুহ। মানুহৰ মাজত এটা ভয় ভাৱ সোমাবৰ কাৰণে সিহঁতে মানে কৰোঁ বুলি, কৰোঁ বুলিয়ে সেই এনেকুৱা ধৰণৰ কাম বিলাক কৰে।
কৰে।
এই এইটো হৈছে আমাৰ সমাজখনৰ কাৰণে এটা বহুত বেয়া মানে গুণ গম পাইছা নাই। সমাজৰ এটা বহুত বেয়া কথা এইটো। গতিকে আমি এইটো যিমান পাৰো সিমান মানে ৰোধ কৰিবলৈ চেষ্টা কৰিব লাগে। গম পাইছা নাই? এতিয়া তোমাৰ মানে কি কৰে এই ভুৱা বাতৰি বিলাক কি কৰে গম পাইছা নে? কিছুমান মানে তোমাৰ একেবাৰে সম্পূৰ্ণ মিছা কথা কৈ মেলি একদম মানে মানুহবিলাক মানুহ বিলাকৰ একদম ভুল যোৱাই দিয়া গম পাইছা নাই। তাৰপিছত আকৌ তোমাৰ এ মানে ভুৱা ছবি ভুৱা ভিডিঅ সেইবিলাকো তুমি এতিয়া কৈ চাই। সেইবিলাক কি কৰে এ আইৰ দ্বাৰা জেনেৰেট কৰে। এইবিলাক এ আইৰ দ্বাৰা জেনেৰেট কৰি মেলি কি কৰে মানুহ বিলাকক একেবাৰে তোমাৰ মানে সঁচা যেন লাগি যায়। মানুহবিলাকক একদম সঁচা যেন দেখুৱায়। গতিকে সেইবিলাক আজিকালি তোমাৰ একো বিশ্বাসে কৰিব নোৱাৰি। আজিকালি নিউজ গম পাইছ নাই।
হয়।
যিহেতু এতিয়া এ আইটো আছেই ন এ আই মানে তোমাৰ স চব কামেই কৰিব পাৰে আজিকালি। গতিকে সকলো নিউজ মানে আমি চোৱাৰ আগত বা চোৱাৰ পাছত আমি সেই বস্তুটো সঁচানে মিছা সেইটো এবাৰ ভা ভাবি চাব লাগে গম পাইছা। এতিয়া আমি প্ৰথম কথা আমাৰ ভুৱা বতি বাতৰিবিলাক ইমান বেছিকে আহে ক'ৰ পৰা। ক'ত ইমান বেছিকে আহে গম পাইছা নাই। প্ৰথম কথা আমাৰ সেই ভোৱা বাতৰি বা ফেক নিউজবিলাক একেবাৰে বেছিকৈ আহে ফেচবুক। তাৰপিছত হোৱাটছআপতো খুব কম আহে বাৰু দেই হোৱাটছআপত খুব কম আহে। কিন্তু তোমাৰ সেই ইনষ্টাগ্ৰামত আহে, গ'ম পাইছা নাই? তাৰপিছত ইউটিউবত আহে। হয় নে নহয়, ইউটিবটো বহুত বেছি আহে। আৰু টেলিগ্ৰামতো আহে, এ তেনেকুৱা কি হয় বিভিন্ন, মানে যিবিলাক, আহ ৱেবছাইট গম পাইছা! সেই ৱেবছাইটবিলাকৰ জৰিয়তে মানে কি কৰে, সিহঁতে ভুৱা বাতৰিবিলাক প্ৰচাৰ কৰে।
উম।
ফলত তোমাৰ এখন সমাজখনেটো, সেইবিলাক কিবা এটা, ফেক নিউজৰ ওপৰতে ডিপেণ্ড কৰি থাকে ন'! আৰু সেই ফেক নিউজবিলাক যেতিয়া পাই যায়। মানে সেই মানুহৰ মাজত ভয়টো, বাঢ়ি বাঢ়ি গৈ থাকে। তুমি তুমি কৈ চাই ভয়ৰ বিষয়ে। আৰু তাৰ ফলতে কি হ'ব মানুহ মানে যিখন সমাজ। আমাৰ সমাজখন তোমাৰ উন্নতি নহ'ব নহয়। সেইখন সমাজখন পিছ পৰি গৈ থাকিব গ'ম পাইছা? গতিকে ইয়াৰ মাজত আমাৰ তোমাৰ সমাজখনৰটো বহুত ক্ষতি হয়, গ'ম পাইছ নাই? তাৰ লগতে কিছুমান ব্যক্তিৰো তোমাৰ অ', মানে তোমাৰ অপকাৰ হ'ব পাৰে। আকৌ তোমাৰ কি কৰে গ'ম পাইছা নে কিছুমান ফেক নিউজত। তোমাৰ কিছুমান ব্যক্তি মানে নাম প্ৰকাশ কৰি দিয়ে। এনেই অদৰকাৰীকে, কিন্তু মানুহ জানো সেই বিষয়ে তোমাৰ ধৰি লোৱা গ'মেই নাপায়, সবিশেষ নাজানেই। এতিয়া কি হয়, কিছু সেই মানুহজনৰ তোমাৰ সমাজখনত যি এটা ভাল চৰিত্ৰ থাকে। সেই ভাল চৰিত্ৰটোক সেই তোমাৰ যিটো ফেক নিউজ, সেই ফেক নিউজটোৱে তোমাৰ বেয়া কৰি দিয়ে। হয়, নহয়? কে ৰেকতাৰটো বেয়া কৰি দিয়ে। গতিকে সেইটো তোমাৰ বহুত বেয়া এটা নিউজ আৰু। ফেক নিউজটো আমি বহুত বেয়া নিউজ বুলি ক'ব লাগিব।
হয়।
আমি সেই ফেক নিউজটোৰ পৰা যিমান দূৰত থাকিব পাৰোঁ সিমান দূৰত থাকিবলৈ চেষ্টা কৰিব লাগে। আৰু এই ফেক নিউজৰ প্ৰতি যি সমাজত মানে তোমাৰ আহ সজাগতা, সেই সজাগতাটো বৃদ্ধি কৰিব লাগে গ'ম পাইছা। এতিয়া তোমাৰ এতিয়া তুমি কোনোবা এটা বাতৰি চাই আছা হয় নে নহয়, এতিয়া তুমি তোমাৰ এতিয়া বাতৰি তোমাৰ ফেক নিউজ নে ৰিয়েল নিছে, সেইটো তুমি কেনেকে তুমি মানে পৰীক্ষা কৰিবা হয় নে নহয়, সেইটোত য, চিনাক কৰিবলৈ হ'লে তুমি কি কৰিব লাগিব। প্ৰথম তুমি চাবা, চাব লাগিব।
উম।
মাৰ যিটো তমাৰ নিজ পৰা আহিছে, সেই তাৰ উৎসতটো কি হয় নহয়, তাৰ উ ৎসটো মানে তোমাৰ ভাল হেৰিয়াৰ পৰা আহিছে নে বেয়া বেয়া হেৰিয়াৰ পৰা আহিছে সেইটো পৰীক্ষা কৰিব লাগিব।
হয়।
নহয়, তাৰপিছত মানে কি হয় তোমাৰ? এনেইতো তোমাৰ নৰ্মেলি যিখিনি দিয়ে, সখিন তোমাৰ সেইখিন চেনেলতো তোমাৰ অ' বিশ্বাসযোগ্য নিউজে দিয়ে মানে,। তোমাৰ মানে ট্ৰাস্তেদ ইউজ হে দিয়ে, নিউজে দিয়ে। তোমাৰ ধৰি লোৱা যিসমূহ আমাৰ দৈনন্দিন জীৱনত আমি যিখিনি বাতৰি পাই থাকো সঁচা বাতৰি। এইবিলাকতো ট্ৰাষ্টেড হয় ন'? সেই, সেইবিলাকে যদি বাতৰি দিয়ে, তেনেহ'লে আমি চাব লাগে সেইবিলাক শুদ্ধ বুলি ভাবিব লাগে। কিন্তু কিছুমানে তোমাৰ ধৰি লোৱা অ', তোমাৰ মানে ফেককে বনাই ন'! তোমাৰ সেইবিলাকে তোমাৰ ধৰি লোৱা বহুত দিন তুমি দেখাও নাই তেনেকুৱা নিউজ। কিন্তু ঘপককৈ দেখি, দেখি গৈছে এনেকুৱা কিবা ঘপককৈ নিউজ আহি গৈছে। সেইবিলাক নিউজ কিন্তু ঘপকে বিশ্বাস কৰিব নালাগে গ'ম পাইছা।
নালাগে।
গতিকে সেইবিলাক তোমাৰ। সেইবিলাক সত্য নে তোমাৰ ভুল ছবিবিলাক কিছুমান নিউজবিলাক সেইবিলাক আমি। পৰীক্ষা কৰি এবাৰ চাব লাগে। কিয় তাত তোমাৰ এ, আই জেনেৰেটৰ থাকে ন, সেইবিলাক আজিকালি হয়তো অলপ চিনি পায়েই মানে। এ আই জেনেৰেট কৰা ভিডঅ' বিলাক। কিছুমান, কিছুমান ভিডিঅ' সেইটো কাৰণে সেইবিলাক অকমান চাবলৈ চাবা, চাব লাগে ভালকে মানুহে। তেতিয়া মানে সেই তোমাৰ যিটো ফেক নিউজ সেইটো তোমাৰ কমি যাব গম পাইছা। তাৰপিছত এতিয়া ইয়াৰ মানে ফেক নিউজটো এতিয়া প্ৰতি প্ৰতিৰোধ কৰা মানে উপায়। খুব কমেই আছে, এতিয়া তোমাৰ প্ৰথম ক। থা আমি হেৰি কৰিব লাগিব অহ কোনোবা এটা বস্তু আমি ধৰি লোৱা শুদ্ধ নে ভুল। সেই বস্তুটো বিচাৰ নকৰাকৈ আমি সেই বস্তুটো মানুহৰ মাজত প্ৰচাৰ কৰিব নালা। গে মানে তোমাৰ এতিয়া মানুহৰ তোমাৰ হেৰি এটা আছেই নহয় তোমাৰ মানুহ বিলাকে কি কৰে। কিবা এটা কথা মানে জনা শুনাৰ লগে, লগে সেই কথাটো তোমাক প্ৰচাৰ কৰিয়ে দিয়ে মানে। বুজিচ। ইজনক কয় সিজনৰ পৰা সিজনে কয়। এনেকে কৈ, কৈ, কৈ, কৈ মানে সেইটো একদম সমাজত খুব সোনকালে প্ৰচলিত হৈ যায়। সেইটো কাৰণে সো, খুব সোনকালে তোমাৰ প্ৰকাশ হৈ যায়। গতিকে সেইটো আমি মানে শুদ্ধ বুলি নজনালৈকে সেইটো বাতৰিটো আমি। কেতিয়াওঁ প্ৰকাশ কৰি দিব নালাগে।